হেল্ল,
হেল্ল,
উম, শুনিছানে?
অ, শুনিছো ক।
কি কৰিছ?
আছো এনে, কি কৰিবি দিনতটো আৰু বন্ধই হৈ আছে। তই?
মইয়ো এনে আছো আৰু বাকী ঘৰত ভালনে চ'বৰে?
ভাল ভাল, তোৰ ভাল নে?
উম, আছে আৰু ভাত-পানী খালি?
উম, ভাল মানে খালো, খালো মানে নাই খোৱা, খাম হে অ, ঔটছ খালো। তই খালি?
ক'তনো খাওঁ আৰু চাহ তাহো নাখাৱে মই ভাতকে খালো অলপ।
অ, অ, ঠিকেই কৰিলি দে।
উম, বাকী আৰু আজি এনেই ক'ল কৰিলো, বাকী আজি দিনটোতো কেনেকুৱাকে গ'ল কি কৰিলি?
কিন্তু দিনটো এতিয়া আৰম্ভ হৈছেহে, কি কৰিবি আৰু। বৰ্তমান শুই উঠিছোঁ, শুই উঠি মোৰ কাম কেইটামান আছিল কাম কেইটামান কৰি এতিয়া আজৰি হৈছোঁ। আৰু
কাম
অ', ক'ব গ'লে কেটামান সেইটোয়ে ঘৰৰ কাম কাম কেটামান আছিল ক'লো যে ঘৰৰ কাম কৰিলো। তাৰ পিছত উ হেৰি মোবাইল ব্যৱহাৰ কৰ মানে অলপ মোবাইল ব্যৱহাৰটোকে কৰি আছিলোঁ। তেতিয়াই তই ফোন কৰিলি।
অ'। বাকী তই এনেই ছুটিৰ দিনত সাধাৰণতে কিমান বজাত উঠ?
অ', সাধাৰণতে অলপ দেৰিকৈ উঠো। ধৰ যদি কোনো কাম নাথাকে তেন্তে আঠ বা ন বজালৈ শুই থাকোঁ আৰু। আৰু যদি কাম থাকে তেন্তে অ', চাৰে ছটা সাতটা মানত উঠি দিওঁ আৰু।
অ'। বাকী মোৰ যদি ক'বলৈ যাওঁ বন্ধ দিনত ময়ো অলপ বেছিয়ে শুই থাকো।
অ', তয়ো শু অ', তই সোনকালে উঠ। তই সোন মানে তই সোনকালে উঠ নেকি?
নাই মানে বন্ধ দিনত অলপ বেছিকে শুই থাকো। বাকী দিনত কলেজে থাকে। সেইকাৰণে সোনকালে উঠা যায়। অ', বন্ধ দিনত আকৌ শুয়ে থাকো আৰু। বাকী ঠাইৰ পিছত প্ৰথমে কি কৰ উঠাৰ পিছত তই?
প্ৰথমে মই মুখখন ধুই পেলাই অ', চা চাহতোটো নাখাওঁৱে। কিবা খাব থাকিলে অলপ কিবা এটা খাই লওঁ। তাৰপিছত অ', মোবাইলটো অলপ চাওঁ। তাৰ পিছত মে মেচেজবোৰ কাৰ মেছেজ আহিছে। তাৰ পিছত কিবা-কিবি কলেজৰ এইবোৰ দিয়ে দি থাকে ন সেইবোৰ চাওঁ। তেনেকেই উঠাৰ পিছত। তই তই প্ৰথমে কি কৰ উঠাৰ পিছত?
ময়ো প্ৰায় একেই বুলি ক'ব পাৰিম। কিন্তু কেতিয়াবা গান শুনো, দিনটো আৰম্ভ কৰোঁ। গান শুনিয়ে দিনটো আৰম্ভ কৰোঁ। আৰু মাৰ লগত অলপ সহায় কৰো। ৰাতিপুৱা উঠাৰ লগে লগে ফোনটোকে হাতত লওঁ। অলপ ৰীলচ চাওঁ। তাৰপিছত উঠি গান শুনি তেনেকে আৰম্ভ কৰোঁ। বাকী তই এনে বন্ধৰ দিনত পঢ়া পঢ়া-শুনা কৰ নেকি?
পঢ়া-শুনা অলপ কৰোঁ। গোটেই দিন পঢ়ি নাথাকো। ধৰ এক ঘণ্টা বা অ', উম, আধা ঘন্টাই পঢ়ি বাকী সময়বোৰ বিশ্ৰামেই লয় এতিয়া পঢ়িবলৈ মানে নতুন হেৰিকে আৰম্ভ হোৱাই নাই একো। ত' সেইবোৰে। যি কৰিব লগা থাকে কিছুমান অলপ হেয়াই চাওঁ। বাকী তই তই পঢ় নেকি?
নাই অ', চেষ্টা কৰো, নকৰা নহয় কিন্তু কেতিয়াবা মনেই নাথাকে। আৰু তেতিয়া পিছত পঢ়ো আৰু। কিন্তু এনেকে নহয় আৰু মই আধা ঘন্টাই পঢ়িব পাৰিম। তাতকে বেছি মই নোৱাৰো। আৰু ন পঢ়োৱে বুলি ক'ব পাৰি দে যদি সঁচা কথা ক'বলৈ যাওঁ। বাকী তই দুপৰীয়া কি কৰ?
দুপৰীয়া উম ভাত খাই অলপ শু। দিনতো শু, মোবাইল চাওঁ সেইবোৰে হৈ হৈছে আৰু। তাৰ পিছত কেতিয়াবা চিনেমা চাওঁ বা ইউটিউবটোকে চাওঁ। তই চিনেমা ঐ তই চিনেমা চাই ভাল পাৱ নে নাই?
বিষ মানে ক'ব গ'লে যদি মই কওঁ আৰু তোক কমেডী ফিল্ম ভাল পাওঁ। আৰু ৰোমেঞ্চৰো ভাল লাগে। তেনেকুৱা ফিল্মে চাওঁ। আৰু ক'বলৈ গ'লে ফিল্মটো মানে এনেকে চাই থাকিলে চাই থাকিবই মন যায় আৰু। যেতিয়া নাচাওঁ নাচায় আৰু ভাল আজিকালিনো ক'ত আছে। হলিউডে চোৱা যায় তইও চাগে হলিউডে চাও আৰু কোৰিয়ান ড্ৰামা বলীউড তেনেকে ভাল নোহোৱাই হৈছে দেখোন।
উম, উম।
বাকী এনেই তই ছুটিৰ দিনতো বাহিৰলৈ ওলাই যাও নে?
অ', যদি বন্ধুৱে মাতে তেন্তে যাও। নহলে ঘৰতে থাকো, আৰু ক'ব গ'লে মোৰ মানে ইয়াত এনেকে বিশেষ বন্ধু বান্ধৱী নাই। অ', দুই দুই এজনী আছে, তাই তাই যদি ফ্ৰী মানে তাইৰ বিশেষ কাম নাথাকিলে তেন্তে সেনেকে ওলাই যোৱা হয়, বাৰু সেনেকে। তই বন্ধু বান্ধৱীৰ লগত কিমান বাৰ মানে লগ পাও বাৰু ঘৰত গ'লে?
ক'বলৈ গ'লে বেছি নহয় আৰু কলেজতে লগ পাওঁ আৰু আৰু মানে বন্ধৰ দিনত কেতিয়াবা কেফে বা পাৰ্কলৈ যোৱা হয় কিন্তু তেনেকে নাযাওঁ আৰু। এ মোৰ ইমান এলাহ, শুই থাকিবলৈ ইচ্ছা যাই থাকে, শুই থাকিবলৈ ইচ্ছা যাই থাকে। বাকী কচোন এনে তোৰ বজাৰলৈ যাবলৈ ভাল লাগে নে?
অ'। লাগে বিশেষকৈ মানে কিবা কিনাৰ প্লেন থাকিলে ভাল লাগে আৰু ধৰ। তই শ্বপিং কৰি ভাল পা নে নাই?
বহুতে বেছি ভাল পাওঁ, কিন্তু বেছিকে টকা খৰচ নকৰো আৰু আৰু মানে দোকানতো গলে কেনেকুৱা হয়, মোৰ অ' এইটো ভাল লাগিল এইটোও ললো এইটোও ললো ভাবো কি মই ইমান টকাৰহে এ কিনিম কিন্তু নাই বেছিয়ে হৈ যায় লাগাতকে লাগাতকে বেছি হৈ যায় থাকে।
অ', অ'।
বাকী তই এনে ঘৰত থাকিলে মাক সহায় কৰা নে?
উম, কৰো কেতিয়াবা পাকঘৰত সহায় কৰি দিওঁ আৰু কেতিয়াবা ঘৰ-চৰ অলপ মানে আহ, চাফা-তাফা কৰি দিওঁ। ৰন্ধা-বঢ়াতো সহায় কৰি দিও বাকী উম, তই কি কাম কৰিবলৈ মানে কি কাম কৰিবলৈ কয় তোক?
এই মই সাধাৰণতে এনেকুৱাই অলপ মান ৰন্ধা-বঢ়াত সহায় কৰি দিওঁ। বা মায়ে যদি কয় বজাৰৰ পৰা এইটো লৈ আহ, বজাৰৰ পৰা কিবা এটা লৈ আহো কিনি। আৰু কেতিয়াবা ঘৰ মুচি দিওঁ। আজিকালি মাৰ স্বাস্থ্যটোও ইমান ভাল নাথাকে, সেইকাৰণে এনেকে কৰো আৰু। বাকী এনে তই তাৰ পিছত সন্ধিয়া কি কৰ?
অ', যদি বতৰটো ভাল থাকে তেন্তে অলপ ওলাই যাও, নহলে ঘৰতে থাকো আৰু কি কৰিবি।
উম। ঠিকেই। আৰু মইও যদি মানে কবলৈ যাও সন্ধিয়া বতৰ ভাল থাকিলে ওলাই যাও। বতৰ ভাল নহলে আৰু গৰমতে মানে ঘৰতে থাকো আৰু ইমান গৰম পৰিছে এতিয়া তোৰ। বাহিৰত ওলাই যাবলৈ মনে নাযায়। সেইকাৰণে ঘৰতে আছো, এইকেইদিন ওলাই যাব পৰা নাই কিমানে মাতি আছে বোলে আহ, লগ কৰো কিবা কৰো মই বোলো কি ৰচোন ৰ ভাই ইমানেই গৰম কিবা। বাকী তই এনে ৰাতি কি কৰি সময় কটাৱ?
ৰাতি আহ, পৰিয়ালৰ লগত বহি কথা পাতো। আৰু তাৰ পিছত অলপ মোবাইলটোও চাওঁ শুৱা সময়ত। তই ৰাতি দেৰিলৈ জাগি থাক নে?
কেতিয়াবা থাকো, আৰু জাগি থাকিলে মই তোকতো মেছেজ দিও কেতিয়াবা জানই আৰু কেতিয়াবা শুই যাও। আৰু কেতিয়াবা যদি ভাল চিনেমা আৰু চিৰিজ কিবা এখন কোনোবাই চাবলৈ কয় বা চাব খোজো তেতিয়া মই গোটেই ৰাতি ৰাতিটোয়ে থাকো ৰাতিপুৱা চাৰিটালৈকে থাকো মই।
বাপৰে।
বাকী এনে চু এ বন্ধৰ দিনৰ আটাইতকৈ মানে ভাল লগা কামটো কি তোৰ?
কোনো এলাৰ্ম নোহোৱাকৈ যে আৰামকৈ শুব পাৰো সেইটোৱে মোৰ মানে বহুত ভাল লগা কাম। আৰু সেইটো মোৰ মানে ক'ব গ'লে এক প্ৰকাৰ শান্তি ধৰচোন। কাৰণ ধৰ তই কলেজত থাকিলে তোৰ সেয়াই কলেজ দিনত তই এলাৰ্ম টো লগাই থবই লাগিব যিকোনো নহওঁক।
সেইটোয়ে আৰু মোৰো মানে বন্ধু বান্ধৱীৰ লগত সময় কটাবলে বহুতে বেছি ভাল লাগে। ভাল খাদ্য খাবলৈ বহুতে বেছি ভাল লাগে।
তাকেতো, আহ বাকী? উম, তই কি কৰি আছ দিনটো তোৰ দিনটো কেনেকুৱা কটালে আজি?
আছো আৰু তেনেকে, বাকী এনে তই বন্ধৰ দিনত ৰন্ধা বঢ়া আগ্ৰহ আছে নেকি?
আৰু ব হা
ৰান্ধি ভাল পাৱ নেকি?
অ' মই লাহে লাহে শিকিছো অলপ চলপ বনাব। টো অলপ মাক সহায় কৰি দিওঁ আৰু, মা যদি কিবা ব্যস্ত থাকে তেতিয়া মই বা মাৰ গাটো বেয়া লাগিলে মই অলপ ৰন্ধা বঢ়া কৰো, ত আৰু ৰান্ধি আজি কালি ভালে লাগে, শিকিছো যে ন নতুনকে তো সেইকাৰণে মানে অলপ অলপ ৰান্ধি ভালে লাগে, তোৰ ভাল ল লাগে নে নাই?
উম ভাল লাগে আৰু ৰান্ধিব পাৰোৱে মই মায়েএ শিকাইছে, আৰু কেতিয়াবা ন নতুন ৰেচিপি চাইও মই চেষ্টা কৰো, ইউটিউবৰ হওঁক ইনষ্টাগ্ৰামত হওঁক যি যি আহে। বাকী তো এনে ৰান্ধাতে কেতিয়াবা ভুল হৈছে নে?
বহুতবাৰ মানে এবাৰ নিমখ দুবাৰকে দি দিছো ছিলো মানে ভুলতে, তেতিয়া মানে কোনোৱে ভালকে খাবলে নোৱাৰিলে। মই ভাবিছিলো দিলো বুলি তেনেকে আৰু। কেতিয়াবা মানে জ্বলা বেছিকে দি দিওঁ। মানে খাব নোৱাৰে ন জ্বলা, বাকী তোৰ লগতো এনেকুৱা কিবা হৈছে নে?
বহুতে হৈছে, এবাৰ চাহ বনাওতে চেনীৰ সলনি এনেকে ময়ো মানে নিমখে দি দিছিলো, আৰু আৰু সেইদিনা আলহীও আহিছিল, আলহীক মই নিমখেৰে চাহ খোৱালো। হাঁহিছিল, ঘৰ মানুহ হাঁহিছিল মোৰ বেয়াও লাগিছিল ইমান দূৰত পৰা আহিছিল আলহী খাবলৈ আৰু মই সেনেকে বনাই দিলো আৰু কি কবি আৰু। বাকী এনে এ বন্ধৰ বন্ধৰ দিনত বেছি সময় মোবাইল ব্যৱহাৰ কৰ নেকি তই?
অ' অলপ বেছিয়ে হয় জান মানে
হয়
ৰিল চাওঁ ধৰ গান শুনো বা বন্ধু বান্ধৱীৰ লগত কথা পাতো সময়ে থাকিলে, তাৰ তাৰ পিছত এনেকে চিনেমা চাওঁ, চিৰিজ চাওঁ, তেনেকে মানে অলপ বেছিয়ে হৈ যায়। কেতিয়াবা স্ক্ৰীন টাইম টো পাঁচ ছয় ঘন্টাও হৈ যায় মানে, কমাবলে ভাবো কিন্তু সহজ নহয়।
উম, সে মোৰো যদি কবলৈ যাওঁ স্ক্ৰীন টাইম তই চাগে বিশ্বাসে নকৰিবি মই কালি চাইছো ন ঘণ্টা। মই বোলো শেষ ভাই, কি কৰিম কমাবলৈ খোজো কিন্তু সহজে নহয় আৰু দে তেন্তুে দে ৰাখিছো মই।
অ', হ' হ'ব দে।